হেল্ল'! উম ক
ক'ত?
ঘৰতে।
ক'তো যোৱা নাই?
নাই ক'ত যাম।
হয় নেকি?
ঔ
কি আজি কেনেকুৱা বতৰ কৰিছে?
আজি বতৰ একেবাৰে বেয়া কৰিছে বৰষুণ বৰষুণ।
হয় নেকি?
অহ
অহ আজি কিবা ঠাণ্ডা বতৰ নেকি?
অ আজি ঠাণ্ডা বতৰ আজি তুমি পিছে কি কৰি আছা?
আছো আজি টিকেট চিকেট হ'ল হায়দৰাবাদৰ কম উম কনফাৰ্ম ছাব্বিশ তাৰিখে। চিতটো পাই গৈছো।
উম
টেনচন নাই আৰু।
অহ ঠিকে আছে দে যোৱা তেনেহ'লে।
অঁ'
কি কাম কৰিব ইয়াতে?
এই ব্লেংকিটোত-
অঁ, দৰমহা কিমান?
দৰমহা অঁ' কিবা হ'ব নেকি উম ওঠৰ বাৰ চৌবিশ- সেইটা চাব।
অঁ'